হেল্ল'। শুনিছানে হেল্ল'।
হেল্ল'।
কি কৰি আছা?
হেল্ল'।
কি কৰি আছা?
এ, গৰম ইমান পৰিছে তাকে ফেন লগাই পেলাই অকমান বহি আছো।
হয়, হয় বহুত গৰম পৰিছে পাই।
বহুত গম পাইছে ভাত পানী খালা নে?
এই ভাত খোৱাই নাই বনাইছেহে তোমাৰ এই গৰমৰ জগতে খুনাই কিনো কবা।
ইমান গৰম পৰিছছে একদম তুমি আজিকালি ফোন এটাও নকোৱা হ'লে তাকে বোলো আজিকালি
ভাল কৰিলা ভাল কৰিলা দিয়া
উম।
বাকী তুমি ভাত পানী খালানে?
ভাত এই ভাতকেইটা খালো বাৰু অলপ আগত, যি গৰম পৰিছে খাবলৈ পোৱা নাই একদম অশান্তি। হলেও তেনেকে কেইটামান খালো আৰু
বহুত গৰম বহুত গৰম বাকী কোৱাচোন খবৰ খাতি কোৱা কি মনত পেলালা আজি
তুমিতো ফোন এটাও নকোৱা আজিকালি মই যি কৰিব লাগে সেইটো কাৰণে ফোন এটা কৰি চাওঁচোন বোলো কৰি চালো বাকী আছো আৰু ভালে তোমালোকৰ ভালনে
আছো আৰু যেন তেন বুলি ক'ব পাৰি গৰমটো তহতে বেয়া বুলিও ক'ব লাগিব আৰু
অ ঘৰত সবে ঠিক আছে নে
উম ঘৰত সকলোৱে বৰ্তমান ভাল বাৰু তোমালোকৰ
অ এ চবৰে ভালে বাৰু ভাত কেহে খালা লাগে
ভাত নাই খোৱা বনাইহে থগে তোমাৰ ঢেকিয়ীয়া ভাজিলে মানে কি হ'ল অথনি মই গৈছিলো মা থাউৰিলে তাৰ পৰা তাতে ঢেকীয়া শাক পালো বুটলি লৈ আহিলো সেয়া বনালে আৰু টেঙা দি দালিব নাছিল গৰমটো জহ
অঁ অঁ তাকে আমাৰো সেই আমাৰো এই ঢেকীয়া বনাইছিলে ত পৰা কচু থো আৰু তোমাৰ দাদি অকন বনালে সেয়াই।
ঠিকে আছে ঠিকে আছে এ যিমান পাৰা উ যিমান পাৰা ঘৰুৱা বস্তু বিলাক খাবা দেই। টো গৰমত।
উম তাকে তাকে ঘৰুৱা বস্তু খোবা খোৱা ভাল। এ বজাৰ পাই পা মেডিচিন দিয়া পাচলি আনি খোৱাতকে।
সেইটোয়ে সেইটোয়ে আৰু এই গৰমত যে বিশেষকে ঠাণ্ডা চান্দা বিলাক নাখাবা।
একদম একদম বেয়া একদম তাৰপা
কথা উম খেতি পথাৰ নামিছো আৰু তোমাৰ দুবিঘা এটা আজি বোকা দিছিলে। ৰোৱনী লগালে দুগৰাকী। তাৰ পিছত ঘৰৰেইটা আটাইকেইটা গলো দাদা মই দেউতা।
অ অ। আমাৰ সেই কাইল কাই অ আমাৰ কাইলৈৰ পৰা বোকা দিয়া আৰম্ভ। অ হ'ব বাৰু তাপা এ আজি তেনেকে বোকা দিয়া নহলে কাইলৈ দিব লাগিব বোকা কাইলৈ দুবিঘা মান দিয়া কথা আছে। ইমান দ পথাৰ একদম জুগ ঢেৰ আছে যাবলৈও ভয় লাগে বোলে উপায় নাই আৰু কাইলৈ যাব লাগিব। তাৰপৰা গৰমো ইমান গৰমো ইমান পইছে পথাৰত ৰৈ থাকিবলৈও দিগদাৰ। কঠীয়া তাকে এতিয়া তুলিবলে যাম অকমান পিছত ৰ'দটো অকণমান কমক বুলি ৰখি আছো। মই বিশেষকে মানে কঠীয়াটো তুলি বৰ এটা ভাল নাপাও হলো উপায় নাই। উম উম তাকে অকমান আবেলি লৈকে ৰৈ পেলাই চাব লাগিব। মই কঠীয়া তুলি মানে বৰ বিশেষ ভাল কৰ অ তাকে তাকে। তাকে ৰুবলে যাম তাকে মই কঠিয়ালৈ মই মানে বৰ ভাল নাপাওঁ, নোৱাৰো মানে কঠিয়া তুলিব বেছি।
বুজি পাইছো পাইছো, বাকী ভন্টি কেনেকুৱা?
উ খা খবৰ ভালেই। ভাল মানে সেই দাঁত বিষ হৈছে একেইদিন অকমান বাকে ঠিকে আছে বাৰু তেনেকে। বা স্কুলো বন্ধ ঘৰতে। এতিয়া গৰমত কবালে যাবলেও দিয়া নাই বৰকে। আৰু আমি পথালে গলে মানে ইটো সিটো ঘৰত আহ তাকেতো আমি পথালে গ'লে মানে ইটো সিটো ঘৰত কৰি থাকিব পাৰে আও।
অ বাকী হেৰি নহয় এই আইতা ভাগৰ গা ভাল নাছিলে নহয় ভাল হল নাই বাৰু বৰ্তমান
নাই এ গাটো ভাল বেয়া মাজত ত মানে কি হয় ৰ'দ দিবলৈ হ'লে একদম বেছি মানে প্ৰেছাৰতটো উঠি যায়। বি পি হাই হৈ যায় আৰু চুগাৰতটো আছে। মানে চব হৈছে যে একদম মানে গৰমত গৰমতটো বেছি হলে বেছি হয় অকমান। গৰমতটো বেছি হলে ডেকা মানুহে একদম কেনেকুৱা লাগে বাৰু।
আৰু বৰ্তমানতো আমাৰ আমাৰ ইয়াত তোমাৰ ফৰ্টি ছিক্স ডিগ্ৰী চুই গৈছে।
অ আমাৰো তেনেকুৱাই হৈ গৈছেগে আৰু একদম ইমান ৰ'দ দিছে। একম থাকিবলৈ মানে পথাৰ পথাৰত থকা মানুহ বিলাকে আহি এতিয়া আমাৰ এই পথাৰৰওচৰতে ৰাস্ত ৰাস্তটো আছে যে গোটেই গছৰ কাষে কাষে চব ৰখি আছেহি। ৰুব পৰা নাই মানে উপায় নাই ইমান ইমানেই ৰ'দ মানে। হা হা? হেল্ল'।
শুনিচা নে?
অ অ অ অ।
গছ গছনিব বোলো মানুহে কটা ফলতেই হৈছে বাৰু।
তাকেতো মানুহে নিজৰ বিপদ নিজে চপাই লৈছো উপায় নাই। আগতে গছ বিলাক পথাৰ মাজত আছিলে ভাল আছিলে ৰ অকণমান ৰব পাৰে এতিয়া কি হল পথাৰত থকা গছবিলাক মানুহে নিজে কাটি পেলালে।
সেইটোৱে সেইটোৱে।
যে মানুহ বিলাক এতিয়া নিজে থাকিবলৈ জেগা নাইকিয়া হৈছে সেইটো মানুহে দোষ বাৰু বেলেগক দোষ দি বেলেগক দোষ দি লাভ নাই সেইটোতো গোলকীয় তাপ কিমান বৃদ্ধি বৃদ্ধি হৈ গৈছে এতিয়া উপায় নাই আৰু মানুহৰ নিজৰ ভুল নিজৰ মৰিবলগীয়া হৈছে কথাত এটা মানুহ মৰি গৈছেগে জেগাই জেগাই এইফালে তাকে কাইলৈৰ পৰা সেই বোকা দিয়া আৰম্ভ কৰিছেহে অকমান এ খেতিটো আজৰি হৈ লওক উপায় নাই আৰু মানে এতিয়া বন্ধ পাইছো খেতিত নাথাকিলেও নহয় মানে কোৱাচোন বাৰু
অ অ অ অ
যাম আমাৰ কাষত যে আছে পাহাৰ খন পাহাৰ খনৰ পৰা মানে আমাৰ নিজৰা বৈ আহে মানে খন তোমাৰ ঠাণ্ডা হয় আৰু আমি তালৈ আটাই কেইজন যাম আমাৰ দাদাও যাব তুমি মই আৰু মোৰ লগৰ দুটাও যাম যাম কৈ আছ মানে শেষত অকমান আছে যাবলে তাকে আমি ৰেদি কৰো খেতি বাতি
আকৌ কলেজ খোলা লগে যাবও নুৱাৰিম